হেল্ল'
হেল্ল'
হেল্ল'
শুনিছা
অ
অ শুনি
শুনিছো
অলপ খৰা দাহি কৰো
উম উম
অ
হেল্ল।
তোমালে ফোন এটাকে কৰো।
অ, অ।
উ
তাকে।
তুমি কি কৰিছা?
মই এনেই আছোঁ। ইমান সোনকালে সাৰ পালা?
অ', হয় আজি অলপ সোন কালে উঠা হল।
উম, পঢ়িব মেলিব আছে নেকি?
অ', আছে।
উম। কি কৰিব আছে? অ'। হেল্ল'?
কোৱা?
তাকে, পঢ়িব আছে নে কি বোলোঁ?
এইটোৱে আছিলে।
অ'।
হেল্লো'?
প- পঢ়িলা মানে?
অ', লিখিম হে।
অ', লিখিব আছে?
উম।
পৰীক্ষা কাৰণে পঢ়িবা ন?
অ', একজামৰ কাৰণে।
উম-উম।
পালেহিয়েই নহয় বিছ তাৰিখৰ পৰা।
তাকে, বিচ তাৰিখৰ পৰা?
অ', পোন্ধৰ তাৰিখৰপৰা।
অ', অ'।
ৰেফ্ৰেশ হৈ গৈছে, উম।
উম, আজিটো দহ তাৰিখ হলেই, পোন্ধৰ তাৰিখৰ পৰা ন?
আৰু পাঁচদিন।
উম তাকে।
কি হা?
তাকে হে বোলোঁ।
কি?
তাকেহে বুলি কৈছোঁ।
আমি চা-তা খালা?
চাহ, মায়ে বনাবলে লৈছে।
অ', মাও ইমান সোনকালে উঠিলে?
কেতিয়াবা মা সোনকালে সা পাই যে। আৰু কোৱা?
কি হল?
আৰু কোৱা বোলোঁ।
অ এ বাহ মোৰ ভালে, তোমাৰ ভাল?
উম উম ভালে, কি ক'বলৈ ধৰিছিলা? ফোনটো এতিয়া লগে
এ কেদিন যে তোমাৰ লগ
যোৱা, উম যোৱা হোৱা নাই। বা আজি আমি সাতুৰিবলৈ যোৱা কথাহে আ।
কলে?
তোমাৰ হেৰি আমাৰ এই মামাহতৰ ঘৰৰ সন্মুখৰ শিৱ মন্দিৰ সন্মুখৰ ফিল্ডখন যে।
অ।
তাৰ সন্মুখত পুখুৰী এটা আছে যে ৰাইজৰ পুখুৰী এটা।
উম হয় কি
অ তাত মানে লগৰ গোটেইকেইটা আছে যে কাটিমে বুলি কৈছে আজি। বহুত দিন কলৈকো যোৱাও নাই। আমি প্ৰত্যেক বছৰে সাতো সেই পুখুৰীটোত লগৰখিনি অলপ
অ হয় নেকি?
উম।
যে হাতে বজানা।
উম সাতোৰিব জামে ত পিদ্ধ।
মইহে নাজানো।
হ'ব, শিকাই দিম ইমান টান নহয়তো।
মোৰ পানীলে ভয় লাগে।
পানীলে ভয় লাগে, মই শিকাম নহয় তোমাক।
মোৰ সৰুতে কোৱাত পৰিছিলো। সেই তেতিয়া বাৰু মোৰ পানী ভয় লাগে।
গম পাইছো, তোৰ পানীলে ইমান ভয় কৰিবলগীয়া নাই নহয়। তোমাৰ পানীত যেতিয়া উপঙিবলৈ শিকিবা তেতিয়া পানীলে ভয় নালাগে। হল বুলি তুমি বৈ থকা ব্ৰহ্মপুত্ৰ খনত জাপ মাৰি দিলে নহব আৰু।
উম।
উ চাই - চিতি পেলাই নামি পেলাই সাঁতুৰিব লাগে আৰু সাঁতুৰিলেও।
অ। নাই মোক ভয় লাগে অ।
উম নাই সেইটো ভয়টো - ভয়টো ভাঙিব লাগে আচলতে এইবোৰ বস্তুৰ পৰা।
সেইকাৰণে তুমি যে মোক যে লৈ যে গৈছিলা।
উম।
তাত যে মই যে তোমাৰ হাতে ত তোমাৰ পা যে মই যে দূৰত আদৰ নোহোৱা হৈছিলো।
উম।
কাৰন মই সাতৰিব নাজানো মই তোমাৰ ভৰষাতে আছিলো।
উম। অ ব মই বগত থ মই শিকাই দিম নহয়?
উম। শিকাবা
অ। আমাৰ পৰিয়ালৰ চবকে আৰু প্ৰায়খিনিকে মই শিকোৱা বুলিয়ে কব পাৰি।
যদি ভয় খাওঁ?
ভয় খাবলৈ একুৱে নাই ভন্টিহঁতকো মই শিকাইছোঁ। হেৰি সান্তি ব্ৰহ্মপুত্ৰৰ সাতোৰিও ভাল লাগে কিন্তু দেই।
ব্ৰহ্মপুত্ৰ সাতৰটো বহুত ৰিক্স নহবনে?
এ তোমাৰ এনেকুৱা বাৰিষা ব সময়ত কথা কোৱা নাই, তোমাৰ যোন যেতিয়া খৰালি হয়, ব্ৰহ্মপুত্ৰ খন শুকাই যায় ন।
উম
তেতিয়া সাঁতুিব পাৰি তোমাৰ খুব বেছি একঁকাল পানী থাকে আও। তল দেখি থাকি। যেতিয়া আমি খানা খাবলৈ যাওঁ যে তাত। লগৰ খিনি যেতিয়া খানা চানা খাই মেলি আমি গা ধুই পেলাই ঘৰলে আহো। তোমালোক তেনেকে যোৱা নে নোযোৱা? হেল্ল'।
কোৱা।
তোমালোক যোৱা নে নোযোৱা?
কলে?
তেনেকে পিকনিক চিকনিক খাবলে, লগৰ লগৰখিনি
ইমান তেনেকে যোৱা নহয়।
অ আগতে দেখোন স্কুলত পঢ়ি থকা দিনত বহুত গৈছিলা। লগৰ গোটেই কেইজনী ফুৰিবলৈ মেলিব চাইকেল তাইকেল লৈ।
এতিয়া ইমান থামছ্ নাইকিয়া হ'লও।
অ মাজুলী দ্বীপ মিন্দু ঘাট পিনে কলৈ গৈছিলা বিহুৰ সময়ত মই যে লখিমপুৰ গৈছিলোগে। হেল্ল'।
কোৱা।
তেখেত খানা খাইছিলাগে নে নে এনেই ফুৰিব গৈছিলে আমি মিন্দু ঘাটৰ ফালে।
এফেই এয়া থইব গৈছিলো খানাই খোৱা নাই। অলপ দিনৰ আগতো সেই যে। আমাৰ লগৰখিনিয়ে লগত। তেহেত তেতিয়াও ফুৰিব গৈছিলে বহুত দিনৰ মূৰত চতাও লগ পায়।
হয় অ
অকল চিপ টিপ হে লৈ গৈছিলো।
অ, অ, অ, অ।
হয়, নেকি। আৰু কোৱা।
হুম।
আৰু চিব‌ চিব হে লৈ গলা।
উ'ম।
উ'ম, উ'ম, উ'ম। উম বিচকোত চিচকোত নাই আমি একোৱে নিয়া নাই হেল্ল'।
কোৱা।
তাকে এইবাৰ আহিলে নহবা খানা এটা উলিয়াও ন।
উলিয়া যাম নহয়।
উ'ম।
ক'ত যাবা?
উ'ম। ব্ৰহ্মপুত্ৰ পাৰৰ কোনোব কোনোবা এটা ঘাটলৈ যাম আও।
উম, হ'ব নহবা। আব্বাই বোলে যেনকে ওলাবা- ওলাবা
তালে গলে তুমি বস্তু ইয়াৰ পৰা বনাই লৈ যাব লাগিব।
হ'ব নিম আৰু।
উম, হম।
ৰাতিপুৱাই ডাইৰেক্ট বনাই ল'ম তাৰমানে ডাইৰেক্ট এজনী মানুহে অকলে বনালে এনেও খতম নহয়। ভণ্টিক কেটামান বনাব দিম।
হম,
বাকী মই দিম তুমিও হেল্প কৰি দিবা মই বনাম। মোৰ কামত মায় আৰু হেল্প কৰিব দিব।
তেনেকে কৰি লৈ যাম মই।
কিন্তু চবকে লগ নধৰিবা।
উম,
চবে মোক ভাল নাপায় জানো মই।
উম, তাক ৰবাচোন নেই মাৰি আছো।
অ', অ',